এ কাট খাই গৈছিলে আৰু অলপ নেটৱৰ্কতটো ডিষ্টাৰ্ব দিছিলে।
আচ্ছা, আচ্ছা তাকে ভাবিছোঁ মই এইটো ফোনটো কিয় কাটিছিলে দাই বুলি তাকে মই আকৌ কিবা কাম কৰি আছে বুলি মই তাকে ফোন কৰি নাছো আৰু।
অ', অ', অ', তুমি কৈছিলা যে কিবা এ অভ বিলাক টিভিত পোৱা যায় মোবাইলত পোৱা নাযায় ন। মানে আজিকালি কিছুমানে টিভিত চিনেমা চাই, চাই মানে দিলে ন ম মন নাখাই তাৰ মানে মোবাইলত যি টিএকদম পচন্দ নহয় আজিকালি মোবাইলত নাই তোমাৰ ডিষ্টাৰ্ব নাই ন এছ নাহে।
মানে কেতিয়াবা আহে আৰু। আমি তাত কি কৰো আমি প্ৰিমিয়াম কিনিলোঁ মানে এট নহা। আমি তাতো মানে ডেভলপ বিচাৰো মানে লাগিলে দুই টকা খৰচ হ'ব হ'লেও আমি প্ৰিমিয়াম কিনি মানে এইটো নোহা কৰি লওঁ আচলতে।
অ', সেইটো হয়, হয়। মোবাইল চ চালে মানে ইমান প্ৰব্লেম নাথাকে মানে টিভিত চোৱাতকৰি।
উম, উম সেইটো হয়, সেইটো হয়।
উম, উম।
মানে টিভিত মানে সময় এটা যায় আৰু এনেকুৱা আৰু। তথাপিও মানে আগৰ বস বস্তুবলাক মানে আমি লুপ্ত হৈ গৈছে ন। সেইটো কাৰণে অলপ কেতিয়াবা বেয়া লাগে আৰু আচলতে। এইবিলাক লুপ লুপ্ত হব নালাগে আচলতে।
উম। আৰু মোবাইলত খেলা মানে কি হ'ল, বস্তুটো তোমাৰ মানে তাত মানে অভাৰে আৰু মানে চাই কেনে তোমাৰ ভাল লাগে। টিভিত চাই থাকিলে মানে কি অভাৰে ন আৰু মানে ডিষ্টাৰ্বো হয়। কিবা কিবি টাৱাৰ নাপায়। কিবা কিবি নাপায় ন।
অ'। অ'।
বিলাকত কৈছো। আজিকালি মানে ইমান ফ্লীম নাচায় মানুহে বাও মানে।
অ আগতে টিভি নো নাচাই আছ আগতেটো টিভিটোতো এটা প্ৰব্লেম আছে নহয়, এইটো বৰষুণযাক দিলে একদম ডিছখন হিলে ন এণ্টিনাখন।
অহ। অহ। হেইটো কথাই কৈছোঁ। মানে মই পাহৰিছো নামটো উম। খাই নহয় ন বস্তুটো।
চোৱা খাই নহয়। কিবা এইটো জিক জিলিক-জালাককে ওলাই ন এইটো।
অ। অ।
আমিতো আমিতো গাঁৱলীয়া সমাজৰ। এইবিলাক কি বুলি কয় টিভিটোত যদি এইটো জিলিক-জালাক কে এণ্টিনাখন হিলিলে বুলি যেতিয়া ওলাই ন। এণ্টিনাখন যেতিয়া হিলে পুৰা ব্লাৰ। ব্লাৰ। এতিয়া মোবাইলত কিছুমান কেতিয়াবা ব্লাৰ নিচিনা শব্দটো হয় ন, তেতিয়া আমি কি বুলো মেকম' ওলালে বা জিলিক-জালাক কৰিছে, তেনেকুৱা ধৰণৰ শব্দবিলাক
কথাটো হয়। অ' মানে জিলিক-জালাক কৰেতো, বৰষুণ বতৰ হলে মানে ডাৱৰীয়া বতৰ এইবিলাকত মানে অলপ প্ৰব্লেম দিয়ে মানে চি ডি চাওতে।
অহ। অহ। মানে তেতিয়া মানে অলপ প্ৰব্লেম দিয়ে আৰু এতিয়া যেনেকে, এতিয়া মোবাইলত যেনেকে নেটৱৰ্কটো প্ৰব্লেম দিয়ে। চ' তেনেকুৱা ধৰণৰ মানে। টিভিতটো নেটৱৰ্কটো প্ৰব্লেম নিদিয়ে বাৰু।
অ'। অ'। কিন্তু মানে হেনেকুৱাকে নাই। কিন্তু সেই কি কয়, মানে কি বুলি কয় তুমি কৈ কি কয়, কি বুলি কৈছিলা এতিয়া এন্টিনাৰা। হেইটো হেইটো প্ৰব্লেম দিয়ে আও।
অহ। হেইটোৱে প্ৰব্লেম। তাতে হেইটো এটা নেটৱৰ্কে আচলতে। হেইটো হেইটো এন -টিনাখনেতো আমাৰ টিভিটোৰ কাৰণে নেটৱৰ্কটো আনেটো।
উম। উম। হয়। হয়।
অহ।
পিছে আছে না আছিলে, আগতে মানে যেতিয়া তুমি সৰু হৈ আছ তোমালোকৰ ঘৰত আছিলে নাই, টিভি মানে সৰুতে?
টিভি। আমাৰ আছিলে। আমাৰ গাঁৱত মানে তিনিটা মানে টিভি এটা আ আছিলে। আমাৰ আছিলে গাঁৱত নহয় আৰু। আমাৰ ঘৰৰ ওচৰৰ ডোখৰত আৰু। ঘৰ বহুত আছে ন। ত' আ ও ও ঘাঁই ঘৰত আছিলে। আৰু আমাৰ বৰ্তা ঘৰত আছিলে। তিনিটা ঘৰ আছিল।
অহ। তেনেহ'লে
টিভি মানে এনেকুৱা ধৰণকে চাওঁ আমাৰ ঘৰত বোলে ডাঙৰখিনিয়ে চাই আছে, ডাঙৰখিনিৰ লগততো নিমিলে ন। বাই নিউজ চাব, কেতিয়ালা ডাব্লিউ -ডাব্লিউ ই চাব আমাৰতো পুৰা কাৰ্টুন চাব মন যায় ন সৰুতে
হয়। হয়।
ত' মানে আমি ইটো ঘৰত নাপালে, সিটো ঘৰ যাওঁ। সিটো ঘৰ নাপালে, সিটো ঘৰ যাওঁ। আৰু কাৰেণ্টটো আহিব -আহিব বুলি ৰৈ থাকো।
কেতিয়াবা কাৰেণ্টটো যায়গে নহয়। টিভিটো এটা বিগেষ্ট প্ৰব্লেম আছিলে মানে এইটো কাৰেণ্টটো।
অহ', অহ' সেইটো হয় বাৰু।
অহ, কাৰেণ্টটো গ'ল বুলি ক'লে, কাৰেণ্টটো আহিব-আহিব আহিবকে ৰখি থাকো, ৰখিয়ে থাকো, ৰখিয়ে থাকো, এনেই ৰখি থাকো তাৰমানে।
সেইটো হয়, মানে টিভি চালে মিনে আৰু এটা প্ৰব্লেম দিয়ে মানে কাৰেন্টোটো ভালকে মানে টিভিটো বন্ধ হয়, হয়নে নহয়? মোবাইলটো তেনেকুৱা, মোবাইলটো চাৰ্জ থাকিলেও মানে দিব পাৰে।
অহ। মোবাইলটোত মানে বহুতখিনি সুবিধা আছে আৰু।
উম', উম'। তুমি পিছে কি এনেই টিভি কি চাইছিলা মানে, কি মানে কি কাৰ্টোন চাইছিলা।
মই টিভিত বিশেষকে আগতে এইবিলাক বাল বিৰ কিবা-কিবি দৰিমন এইবিলাক ওলাইছিল ন'। তেতিয়াতো সৰু আছিল ন' তেতিয়ো কাৰ্টুনবিলাকে চাওঁ আমি। তুমিও হওঁক বা কেতিয়াবা। মোৰ মানে আগত সৰুতে নিউজ যেতিয়া উলিয়াই তেতিয়া মানে একদম ভাল নালাগে মানে নিউজ বাতৰিবিলাক কি কৰিবলৈ চাই আছে ইহঁতে, এ বাতৰিবিলাক এনেই চাই থাকে না। লা হয়। এতিয়া ডাঙৰ মক বুজিছোঁ যে বাতৰি চাব লাগে মানুহে।
সদায় চাব লাগে হয় নহয়?
অহ, তুমি চাগে বাতৰি-চাতৰি চাইছিলা চাগে নে নাই চোৱা।
অহ, হ'ল কিবা চিজ আছিলোঁ মানে কিবা-কিবি কি বুলি কয়, এইবিলাক হাতীম-হাকীম না কি বুলি কয়।
অহ, শক্তিমান।
অহ, শক্তিমান এইবিলাক চাইছিলোঁ।
উম, কিবা হাতীম তাই বুলি এখন আছিলে নহয়।
উম', অহ' চাইছিলোঁ মই আৰু পুতলা চাইছিলোঁ।
অহ, এই মানে পুতলাবিলাক কাৰ্টুনবিলাক চাই ভাল লাগে আৰু যি মেজিক চিনেমা ওলায় ন' জাদু লগা চিনেমা ওলায়। ত' সেইবিলাক চাওঁ তাৰমানে আমি যে চাক লকা বুম-বুম এইবিলাক আছিলে। এই পেঞ্চিলডালে যে লিখি দিয়ে যে।
উম', উম' গম পাইছোঁ।
অহ, ভীম চাইছিলোঁ ন' ছটা ভীম।
অহ', অহ' মই চাইছিলোঁ অহ, মই চাইছিলোঁ।
বহুত চাইছিলোঁ মানে আমিবিলাক যে।
অহ, চাইছিলোঁ মানে আৰু ভালো লাগিছিল চাই সেইবিলাক।
ভা অহ, ভাল লাগিছিলে, ভাল লাগিছিলে, মানে সেইবিলাকত মানে কাহিনী নাথাকিলে কি হ'ব। তথাপিওঁ ভাল লাগিছিলে আৰু মানে কিবা এটা এনেই সৰু দিনত আৰু স্মৃতি হিচাপে। মোৰ মানে আগতে এটা নিউজ মন নাখাইছিলে, বা-বাতৰি আৰু এটা ডাব্লউ-ডাব্লিউ ই বুলি এটা আছিলে নহয়।
অহ', অহ'।
উম, এইটো মানে একদম চাবলৈ মন নাযায় মানে।
মই ডাব্লউ-ডাব্লিউ চাইছিলোঁ। সৰুতে নহয় বাৰু মানে ডাঙৰ হৈ চাইছিলোঁ আৰু।
উম', উম'।
এতিয়া মানে, এতিয়াও মাজে-মাজে চাওঁ মানে ইমান সময় নাই ন' চাবলৈ।
তাকে-তাকে এতিয়া
কিন্তু মই এতিয়াও মানে এতিয়াও মই কিছমান চিনিমা চাওঁ মানে এই ৰে কিবা মটো পটলু বুলি এখন যে আৰু চাওঁ।
পুৰা মানে অলপ দেৰিকে ওলাইছে বাৰু এইটো। আগতে ভীমখন চাইছিলোঁ, তাৰপিছত মটুপটলো আহিলে, অগি এণ্ড কক্ৰচ আহিলে। চৌ মানে দৰিমন চিবা দা চু বুলি এখন আছিলে চাইকেলখন চলাই ন ডাইলক এটা আছিলে নহয় চিৱাক বাচ্ছা বুলি ক'লে যে কয় যে বাচ্ছা নেই মই আংকুল শিবা নাম হে মেৰা তেনেকুৱাবিলাক মানে ভাল লাগে তাৰ ডাইলগ কি ভাল লাগে আৰু আচলতে।
উম উম মই সেইখন নাই পোৱা বাৰু কিন্তু এই চ
উম তাকে তাকে মইয়ো চাইছিলো সেইবিলাক বহুত চাইছিলো সেইবিলাক গোটেই কাৰ্টুনবিলাকেই চাই পোৱা আছে মোৰ। নিঞ্জা হাতুৰি এইবিলাক।
উম, অ চালো মইয়ো চালো বহুত মানে কিছুমান এতিয়া মনত নাই বাৰু মনত পৰা কিছুমান।
অ তাকে আৰু আগতে এটা সৰুতে আমি যেতিয়া ওলাইছিলো তেতিয়া এইবিলাক শনিবৰীয়া আড্ডা দেওবৰীয়া আড্ডা বুলি যে অনুপম চক্ৰৱৰ্তীয়ে যে তাক খুলিছিলে চাইছিলে নাই? অ ব বুকাৰ পদুম তাত মানে প্ৰতিভাৱান শিশুসকলক মানে তেতিয়া আমাৰ বয়সৰ আও তেনেকুৱা ল'ৰা-ছোৱালীবিলাকক গান গাই গান গাব দিয়ে তেনেকুৱাবিলাক চাইছিলা নে বহুত ভাল লাগিছিলে ন সেইটো চা সেইটো চেনেল অ ডি ৱাই থ্ৰী ছিক্স ফাইভত দিছিলে।
উম উম।
অ সেইবিলাক চাইছো আৰু অসমীয়া চিনেমাবিলাক চাও অসমীয়া চি চিনেমাবিলাক মানে তেতিয়া ইমান এটা নাচাও তথাপিও মানে যোন দিনা চাওঁ বহুত ভাল লাগে তাৰমানে যে।
উম মই চাইছিলো দেই সেইবোৰ চালো। উম অ সাধু সাধু অ সাধু শুনিছো দেই।
এইটো চিলনী জীয়েকৰ সাধু তাৰ পৰা তোৰ কি বুলি আছিলে তেজা আৰু তোলা এই সদাগৰজন আছে যে।
অ অ অ অ নামটো মনত পৰিছে।
উম বাক আৰু বাকৰ পুতেক বুলি চিনেমাখন সেইবিলাক মানে বহুত চাইছিলো দেই আগতে।
উম উম মানে তুমি বহুত চাইছিলা আগতে।
উম মানে আগতে স্কুলৰ পৰা আহি অকল টিভিটো ৰিমটটো যে পায় সিয়ে আও মই যদি পাম মইয়ে লগাম চিনেমা, ভণ্টিয়ে পালে ভণ্টিয়ে লগাব যে মানে আগত চাই থাকে ৰিমত তাৰে আৰু।
উম উম সেইটো হয় আগতে মানুহবিলাকে যদি বহুত চাইছিলেটো।
সেইটোৱটো সেইটোৱে সেইটোৱে।
এতিয়া এনেই মাজে মাজে এনেই চাও নেচাও সেইবোৰ মানে ঘৰত আছে নাই মানে ধৰি ল অ সৰ ঘৰ থকা
অ এতিয়া গাঁওখনত চোন টিভি এনেকে নাইকিয়াই হ'ল আৰু টিভি থকা বিলাকো এনেই তেনেকেই থৈয়ে দিছে টিভিবিলাক নাচায়ে ন কোনোও।
উম নাচায়।
উম বুঢ়া-বুঢ়ী মানুহবিলাকো এইটো কি চাই এইটো মোবাইলতে চাই থাকে অ এনেকে কামহে কৰি থাকে আজি লমানে টিভি বিলাক বস্তুটো সম্পূৰ্ণ লুকাই গ'ল আৰু গাঁৱত মানে নাইকিয়াই হৈ গৈছেইবিলাক যে
অ হয় আৰু তোৰ মানে এনেকে ইমান মোবাইলো নচলাই আৰু মানে ইমান টিভি-চিভি নাচায়টো।
উম।
মানে কামত ব্যস্ত থাকে নে আজিকালিটো যিমান চালেও একে কথাই ন নিউজবিলাকৰ কাৰণে। চাই মানে আগৰ লিখিয়া
তাকে তাকে।
নিউজ-চিউজবিলাকো এনেকে চোৱা নহয় আজিকালি চব মোবাইলটো টুডে নিউজ বুলি টানিলে আজিৰ দিনটো বোলি আহিয়ে যায় আৰু।
পোৱা যায় মানে ফেচবুক চেচবুক মেলিলে মানে কি হৈছে তাক গ'ম পোৱা নায়।
চব গ'ম পাই যায়। আগতে অ' আগতে আগতে মানে মেট্ৰিকৰ ৰিজাল্ট দিওঁতে তোমালোক গালি খোৱা নাই? নিউজ চিউজবিলাক চায় যে ঘৰৰ মানুহ বিলাকে গালি দিয়ে যে। মানে ৰেংকত টপ টেনত অহা বিলাক যে দেখুৱাই।
উম, হয়, হয়, হয়। মই মানে
এইবিলাক মা অ' মানে সেইবিলাক কাৰণত পুৰা গালি খাওঁ, মানে ইহঁতক চোৱা কেনেকে পঢ়ে। নাইনটি নাইন পায়, নাইনটি এইট পায়, তোমালোকে কেলেই নোপোৱা। ত' সেইবিলাক মানে বহুত স্মৃতি আছে কিন্তু দেই টিভিত।
আছে, আছে। মানে ভাবিব নোৱাৰিম মানে যদিও মানে আধুনিকতা আছে ন। আমি তিয়া চৰা আছিলো, আজিকালি আজিকালি ল'ৰা ছোৱালীবিলাকে এই মানে সেইবিলাক মানে টিভি নাচায় ন, ডাইৰেক্ট মোবাইলে মোবাইলে পালে ন সিহঁতি।
অঁ সেইটো মানে আজিকালি জন্ম হয়য়ে মোবাইল। জন্মহৈয়ে কান্দিলে বোলে মোবাইলটো দিলে একদ
উম।
চুপ চাপ হৈ যায় মানে, আজি কালি ল'ৰা ছাৱালী বিলাক তেনেকুৱা আছিলে।
উম, হয়, হয়।
উম।
আমাৰ দিনাত আকৌ তেতিয়া টিভিটো আছিলে ন, বস্তটো
উম।
টিভিটোৰ লগ বহুত জড়িত হৈ আছে কিছুমান।
টিভিৰ লগত জড়িত হয়, আমাৰ মানে টিভিৰ লগত স্মৃতি অলপ আছে।
আছে, আছে মানে একেলগতে একেলগে চোৱা আৰু মানে অকলে চোৱাৰ বহুত পাৰ্থক্য আছেটো মানে।
অঁ।
জানে, জানে অ' উম। আজিকালি আকৌ চবে কথা চথা নকয় ন, মানুহবিলাকে ধ নিজৰ মবাইল দেখাই থাকে অকলে বহি বহি।
উম। আজিকালি ল'ৰা ছোৱালী বিলাক এনেকুৱা মানে কি মোবাইলটো চাওঁতে চাওঁতে চাওঁতে মানে সিহ'তৰ ব্যৱহাৰ পাতি বিলাকো ভাল নহয়। ত মোবাইলটোকে চাই থাকে ঘৰৰ কোনোবা ডাঙৰ মানুহজন অতিথি এজন আহিলেও মানে মোবাইলটোকে চাই থাকে ভালকে মাত এষাৰ দিব নাজানে, ব্যৱহাৰ পাতিবিলাক একদম বেয়া হৈ গৈছে। মই মই সেইটো কৈছোঁ একদম মানে টোটেলি ব্যৱহাৰ পাতি নাইকিয়াই হৈছে মানে। এইটো যে
উম, হয়, হয় মানে সিহ'তে মানে মানে সিহঁতৰ মানে মা দে টা ভুল মানে মাক দেউতাকৰ ভুল
হ'ল আচলতে মাক দেউতাকে এইটো দায়িত্বটো বুজিব লাগিব হয় নে নাই?
হয়, হয় অলপ মোবাইলো দিব লাগে বাৰু, কিন্তু এটা সময়ত দিব লাগে।
উম মোবাইল দিব লাগে, মানে মোবাইল এটা টাইম থাকিব লাগে বা এক ঘণ্টা চাবি বা আহ কিবা এটা এনেকে দিব লাগে মানে, চৌবিছ ঘণ্টা ল'ৰাটো বচ ছোৱালীজনী হাততে দিব, মাক দেউতাক প্ৰয়োজন হ'লেহে মোবাইলটো ল'ব। তো তেনেকুৱা লৰা ছোৱালী বিলাকতো বেয়াই হ'ব ন অবিয়াচলি।
বেয়া হ'ব, সেয়াইটো মানে অভ্যাস হৈ যায় ন বস্তুটো।
অ' সিহঁতৰতো ম'বাইল না পালেতো বা একদম মাথা মান বহুত খং উঠা যেন হ'ব ত' আমাৰে তেনেকুৱা বিলাক হয় ন? এতিয়া মোবাইলতটো কেতিয়াবা কাৰেণ্টটো যদি এদিন নাথাকে খং চং উঠি যায় ন কেতিয়াবা বহুত।
হয়, হয়, হয় মানে এইটো বস্তুতটো সিহঁতৰ লগত সিহঁতে মানে মানুহৰ লগত কেনেক ব্যৱহাৰ কৰিব লাগে সেইবিলাক পাহৰি যোৱা হয়।
উম উম সেইটো হয় সেইটো হয়।
মানুহৰ লগতো কথা বতৰা আৰু মানে অলপ ব্যৱহাৰ কৰিব শিকিব লাগে। মানে দিগদাৰ